অঁ দাদা কি খবৰ
ভালে আপোনাৰ
মই আছো গাতটো ইমান ভাল নহয় চৰ্দি হৈ আছে
অঁ সেইকাৰণে আপুনি এই কি কয় দেৰিকে আহিলে কিন্তু
অঁ মই আজি আহিবই মন নাছিল কিন্তু আজি আমাৰ কেচ হৈছে যে মানে নতুন নতুন পেচেণ্ট আহিছে যে সেইকাৰণে আৰু নাহিলেও ন হয়
উম উম আচ্ছা আচ্ছা অ অ হয় নেকি
উম আপুনি কি ডিউটি কৰি আছে?
মই যোৱাকালি নাইট কৰিলোঁ
অঁ
তাৰ পিছত মৰ্ণিং কৰিলো তাৰপিছত ইভিনিং ইভিনিঙতো আছোঁ এতিয়া
বহুত দেৰি দিও টি কৰি আছে চৌব্বিশ ঘণ্টাতকে বেছিয়ে হ'ল
অঁ কিন্তু কি কৰিম এনতেও এই কি কয় দূৰৰ পৰা আহে নহয় লৰা কেইটাই কোনোবা বেলেগ বেলেগ গাঁৱৰ পৰা আহে মেনেজ কৰি দিওঁ আৰু উম মেনেজ
মেনেজ কৰিয়ে চলিব লাগিব ইমান কষ্ট হয় নহয়
হয় হয় হয় বাইদউ উম উম উম আপোনাৰ ঘৰ ক'ত এনে
মোৰ ঘৰ গুৱাহাটীতে মানে সেইকাৰণে অঁ অহা যোৱা কৰি থাকিব পাৰো আৰু বেছি দূৰ হলে অলপ দিগদাৰ হল হয়
হয় হয় হয় হয় মোৰটো ইমান কষ্ট নাই মোৰতো ঘৰ ওচৰতে লোকেলে মই গুৱাহাটীৰ কিন্তু এনকে যে গাঁৱৰ পৰা আহে
অঁ দিগদাৰ হৈ যায় অহা যোৱাটো অহা যোৱাতে চাগে ইহতৰ দেৰ ঘণ্টা মান যায়
অঁ অঁ হয় দেৰ ঘন্টাৰ ওপৰতে যায়, এন্ত যদি ম মৰ্ণিং দিউটি যদি থাকে চাৰে দহটা এঘাৰটাত ওলাই আহে এনকে ঘৰৰ পৰা
ইভিনিং যদি থাকিলে
উম ইভিনিং যদি থাকে আৰু মৰ্নিং থাকিলেতো এ কি কয় শাৰী তাতে উঠে ইহঁতে সেইকাৰণে মৰ্নিং ৱক
কষ্ট আহ অঁ ঠিকে আছে। কে আছে আপুনিও যেতিয়া আপোনাৰ গাঁৱত যাই তেতিয়া সিহঁতে আপোনাক
অ'-অ'-অ' সেইকাৰণেতো মিলাই থাকো নহয়, যদি মিলা- মি অ' যদি মি-মিলা-মিলিকে যদি নাথাকো কেনেকে চলি
কেনেকে চলিব। তাকেতো আপুনি যে অ' এইবাৰ যে গৈছিল, এইবাৰ যে গাঁও হেৰি আনিছো। লেপ
অ', -অ'
বহুত টেষ্টি টি আছিল।
আৰু যদি যাও, নেক্স-নেক্স যদি যাও আৰু আনিম, আৰু এতিয়া যদি যাও বেছিকে আনিম আৰু
মিঠাইতটো, মিঠাইটোও ভাল লাগে।
মিঠাইতটো ভাল লাগিছিল নেকি?
উম বহুত, বহুত টেষ্টি মানে ইয়াতে মিঠাইবোৰতকে সেইটো বেলেগ। ইয়াতে যিবিলাক মিঠাই খাওঁ। তাৰেতো বেলেগ মিঠাই আৰু আপুনি এই দুই বছৰ মান আগতে কিবা এটা বেলেগ বস্তু এটা আনিছিল, মই নামটো নাজানো এই আমাৰ লগৰ বাইদেউ তো যে খোৱা নাছিল।
হয়-হয়-হয়-হয়-হয়। তোক এইটোক কি বুলি কৈ জানি নাই এই কিবা নাম আছিল। তাৰ মোৰ মুখতে আছে কিন্তু ওলাই অহা নাই বাহিৰত অ' অ, অ, অ বহুত ভাল বস্তু কিন্তু এইবিলাক, আৰু গাঁৱৰ বস্তু বস্তুবিলাক অৰিজিনেল না একো মিক্স নকৰে একো মিক্স নকৰি অৰিজিনেল ঘিউ, অৰিজিনেল চব বস্তু, মেৱ চেৱ এই যে, চব অৰিজনেল এতিতো চ চবত। মিক্স কৰি দিয়ে নহয় এইেইকাৰণে অলপ উম উম অ অ
বাকি আপোনালোকৰ সেইফালেতো ভুজিয়াৰ পুৰা ভে আছে চাগে ন?
মানে অঁ এইটো চাইডে মানে এই ভুজিয়াছিল গেৰা তাৰপিছত কচুৰী, পাপাৰ এইবিলাক হল বেছি চলে মানে! জল্লা বস্তুবিলাক বেছি খায় আৰু আপুনি যদি এই কি ক চব্জদি এইবিলাক যদি চাই আপুনি কব বাপ ৰে বাপ ইমান ৰঙা কিন্তু অলপো জ্বলা নাথাকে এইটোত।
হয় নেকি!
অহ দেখাত এনেকুৱা ৰঙা টাইপ হ'ব মানে আঞ্জাখন কিন্তু আপুনি যেতিয়া খাব ই অঁ টেষ্টি হ'ব কিন্তু বহুত কিন্তু জ্বালা অলপো না থাকে উম
কি হেৰি নেকি চবে নিৰামিষ খায় নেকি ভেজ?
নহয় আজি আগত আছিল এতিয়া মানে ভেষেজ নাই চবে চবে জতি বস্তু খায় আৰু আৰু আজিকালি ত ডক্তৰো কয় কণী খাবা
ুন
হয় ন নহয় কোনোবা যদি অঁ অঁ কোনোবা যদি এ কৈ বোলে মই ভেজিটৰিয়ান তাক এ কি ক ডক্টৰেট ক'ব কণী খাবা
মাংস খাব তেনেতো খাবই লাগিব
মুখা পাই লাগিব আৰু বাই চান্স যদি হাৰা চাৰা ভাঙি যায় তেতিয়া পাটনা চাটনা যিদি গোয় আহ এন তে কবো যেে ছাগলীৰ ভৰিৰ যে জুচ যে থাকে অঁ অঁ চুপ এ এইবিলাক খাব লাগে
অঁ তেতিয়া আৰু নিৰামিষ অ নচলে আৰু তেতিয়া
ধৰ্ম চৰ্মৰ্ম আজিকালি সব শেষ হৈ গল ধৰ্মৰ্ম নাই আজিকালি
উম
আমাৰ আমাৰ ঘৰতো চব ভেজিটেৰিয়ান কিন্তু মই চব বস্তু খাওঁ হিন্দু ধৰ্ম হিন্দু ধৰ্মত যিমান য বস্তু চবে খায় নহয় এই বস্তু এটাও এৰা নাই নাম ব বস্ত
চব খাই অ বা চব খাই পাইছে মানে আপুনি কোনটো মাংস খাই ভাল পায় চবতকে।
নামটো এতিয়া কি ল'ম মই কওকচোন আপোনাক।
নহয় মাংস হেৰি মুৰ্গী ভাল পাই ন। ছাগলী ভাল পায় নে গাহৰি ভাল পায় নে।
মোৰ ঘৰত নামো নামনলয় এইটোৰ।
হে হে। উম আমাৰতো অসমীয়া মানুহবোৰে গাহৰি। সেইটো খায়ে। আৰু আপাৰ আছামত ত একদম। চব বে খায়। লোৱা ৰচাওতো খাই কিন্তু। আছামতটো আৰু আৰু হাঁহ খাইছে নে হাঁহ।
হাঁহটো ইমান ভাল নাপাওঁ বাইদেউ।
হয়।
হাহঁ তটো কিয় কাৰনে। এই মোক হাৰ হাৰা টাইপ লাগে।
উম, উম, উম আপুনি মানে মাংস থকা। খাই ভাল পায় আৰু।
অ মানে চৰ্বি থাকাতো যেনেকে গাহৰি হ'ল মটনৰ অ। এইবিলাক। এইবিলাক যদি খাওঁ অলপ। টেষ্ট আহে মুখত আৰু এইবিলাক মুৰ্গী। কি বইলাৰ চয়লাৰ হা।
খাল নালাগে। পাৰ তো পাৰ পাৰ।
অ ইমান গৰমত।
উ হয় হয় পাৰতো বনালে আৰু। অকমান অকমান হয় আৰু। মানে অকমান যে চৰাইটো সৰু উম অলপ অলপ খাব উম দুখ লাগে।
এই কি কয় বেছিভাগ মানুহে নাখায়। খালিও গাঁওৰ মনুহে। গাঁৱৰ ম চিটিৰ মানুহতো এনেও কমকে খায়। আৰু বস্তু। বস্তুবিলাক একদম বাচি বাচি খায়।
অ হয় হয় হয়।
সেই যেনেকা মচলা তেজ উম।
তেল
আহ। এক চামুচ এক চামুচ খ ল'ব আৰু যদি আমি এই কি কয় গাঁৱে চাওয়ে যদি থাক দে আধা লিটাৰ দে আধা লিটাৰ দি দে অ অ
আমাৰ ফালে কিন্তু ইমান মছলা নাখায়। আমাৰ
আমাৰ ৰাজ ৰাজস্থানতো বাইদেউ আপোনাক কি কওঁ আপুনি যদি চাই নহয় আপুনি
উম।
বাপৰে বাপ আপুনি মৰ্নিংত উঠিয়ে মানুহে কিহে দি নাস্তা কৰে জানে না? ভুজিয়া, কচৰি, চিঙৰা এইবিলাক খায় আৰু আৰু
চাগে ভাল থাকে। কাৰণে একো গ্ৰেচৰ প্ৰব্লেম নহয়। হয় ইয়াতে অলপ সেইবোৰ ৰাতিপুৱা খালে দিনতটো গোটেই খাব।
অ অ পানীত আইৰন নাই নহয় তাত। তে। গেছ নহয় আৰু পানীও বাঢ় বাৰে বাৰে বাৰে আপোনাক পিয়াহ লাগি থাকিব ইমান ভাল পানী। আৰু দেহাটো মই যদি যাওঁ তাতে মই অলপ এই কি ক শকত হৈ যাওঁ তাতে। দ অ অ দছ পোন্ধৰ দিনতে
শকত হৈ যায় কিন্তু আপুনি কলা হৈ যায় কলা।
তাতে ধূপ বহুত নাপাই তেওঁ এইকাৰণনে, অ এইকাৰণে চবে এই যে থাকে এই কি কয় মুখ চুখ ঢাকি তম কেনেকা একদম হাতে চতে মানে একো মানে বটিৰ অলপু পাৰ্ট এ কি কৰি দেখা নাপায় গোটেই ল্ড বডি গাৰ্ড কৰি ৰাখে বাইক যদি চলে উ এনেই যদি চলে খোজকাঢ়ি যদি অ অ অ অ অ অ যোনটো জোগাত মানে পোহৰ প়ব এইটো জাগা একদম এক কৰিৈ কলা হৈ যায়
অ অ অ আছেয়‌ ঠিক আছে হ'ব ক দিয়ক এতিয়া ৰাখিছো
ঠিক আছে বাইদেউ ঠিক আছে ঠিক আছে বাইদউ ঠিক আছে ঠিক আছে অ অ অ